হেল্লো
হেল্লো গুড মৰ্ণিং
হেল্লো আস্ত আন গুড আফটাৰনোন গুড ইভিনিং গুড নাইট শুই যা হাজিআছে
অ মজা খবৰ খাতি কোৱা তোমাৰ
খবৰ খাতি কবলৈ ভালেই কিন্তু নকবলৈ বেয়া মানে
নকবলৈ বেয়া নেকি?
অ
ৱাহ সেইটো কথা জিয়াই-চিয়াই আছ নাই তেন্তে
থকাতো আছো দেই অ সেইকাৰণে এতিয়া ঘ ঘ বাজি আছে
অ সেইটো কথা দেই জীয়াই থাক ্ ভালেই উম বাকী চাহ-তাহ কিবা-কিবি খালানে
চাহ-তাহটো খোৱা নাই কি ত‌ই
আচ্ছা-আচ্ছা দৈ খালা ন
অ অ গাখীৰ নাখাওঁ যে সেইকাৰণে খাইছ
আচ্ছা হাতেদি খাইছানে বনা অ মুখে দিয়ে মোৰ ভুল হৈ গ'ল
অ' সেইবিলাক সৰু-সৰু
এইবিলাক নাপায় বাৰু দেই মই পাহৰি থাকিলো বাকী এই গিলাচ লৈ খালা নে, নে বাতি লৈ খালা চচপেনত ন এ মই আকৌ ভুল কৰি দিলো মানে দা এইটোও হয় সেইটো হয় মই পাহৰি গৈছো মানে ডাঙৰ-ডাঙৰ মানুহ, ডাঙৰ-ডাঙৰ মানুহ ডাঙৰ অ' ডাঙৰ-ডাঙৰ মানুহ, ডাঙৰ-ডাঙৰ মুখ, ডাঙৰ-ডাঙৰ পেট য'তে ত'তে খাই দিব পাৰি। ডাঙৰ ডাঙৰ বস্তু হয় নহয়। ইয়া ইয়া ইয়া বাকী কি কৰিছা
মোৰ স বাৰটা ৰাতি বাৰটা ভাগৰ নি ৰাতি ৰাতি বাৰটাত শুলো। শুই মানে শুই শুই শুই। শুই শুই শুই মানে আজি উঠিলো। তিনটা বিশ মানত
এই মজা।
লো
ফাৰ্ষ্টটো হয় নহয়?
অ' তাৰপিছত আকৌ শুলোগে শুলোগে মানে শুলো শুলো শুলো মানে শুই শুই শুই শুই চাৰে চাৰিটা মান বাজিলে।
বাজি গ'ল সেইটো মনে কোৱা কাৰণে সেইটো মনে কোৱা।
সেইটো মনে মনে কোৱা কাৰণে সেইটো চাৰে চাৰিটা বাজিলে। তাৰ পাছত আকৌ মান টিওছনত কৰিলো পৰিলো পৰিলো পৰিলো তাৰ পাছত পাঁচটা শুলো।
আচ্ছা
পাঁচটাত উঠি মানে বিচনাতে পৰি থাকিলো। আকৌ পৰিলো মানে বিচনাতে।
আ আচ্ছা
মানে মোবাইলটো চালো। তেতিয়া আহ চালো। তাৰ পিছত সেই পোৱালী কেইটা পোৱালীটো মানে কিবা হ'ল উঠিলে। তাকো উঠি পেলাই মানে তাক অকণ শিকালো। অংক অকণ কৰিব দিলো অ অংক অকণ কৰিব দিলো।
আহ
এই কৰিব দি মানে। উম তাৰ পিছত ল'ৰা এজন আহিলে।
আচ্ছা।
সেই ল'ৰাটোক মানে মোবাইলটো অকণ চাব দিলো। অ' তাৰ পিছত মানে চাব দি পেলাই মই কাম অকন কৰিলো তাৰপাছত গৰু এৰাল দিলো। তাৰপাছত ছাগলী ছাগলী দিলো। উ তাৰপিছত আকৌ সি পথাৰালৈ যাব লগীয়া হ'ল।
আচ্ছা
শালিটো বান্ধিলো শালিটো শালিটো মানে বান্ধি বান্ধি বান্ধি বান্ধি আকৌ শালিটো লেটিলোগে
আহ
আকো লেপি লেপি লেপি লেপি মানে আকৌ খালিটো পানী লৈ
আকৌ এ মজা অ
আ মানে আকৌ সেই আলিটো দিবলগীয়া হয়াগে
আচ্ছা অ মজা
তাৰপিছত আকৌ এই পানী পিয়াহ লাগিলে পানী পিয়াহ লগাৰ কাৰণে এক খোব পানী খাব গ'লো
পানী পিয়া লগা কাৰণে পানী খাই দিলি অহ
অ পানী খাওঁতে খাওঁতে খাওঁতে খাওঁতে আধা আধা মিনিট লাগিলে
আধ়া মিনিট লাগি গ'ল আচ্ছা। আধা মিনিট মানে পানীতটো অলপ বেছি হৈ গ'ল।
অ আধা মিনিট খালো মানে সি এক ড্ৰপ এক ড্ৰপকে হলো
অ' একদম, একদম আচ্ছা, আচ্ছা
অ।
উম' তাৰপাছত অ' আধা মিনিট নেকি? আধা ঘন্টা তাকে পাহৰি, থাৰ্টি ছেকেণ্ড য়েছ-য়েছ। মজা তাৰপিছত।
তাৰপাছত মানে অকণ থিয় হলো। উম, তাহত উম তাহত বয়ে কলে। যে, সেই লাঠি এটা লৈ আন। সেই কিবা কঠীয়াটো মাৰিবলৈ কাৰণে সেইটো লৈ আনি দিলো, সেইটো লব অ'সেইটো ল'ব যাওঁতে পাঁচ মিনিট গ'ল। সেইটো উম। সেইটো ল'ব যাওঁতে তাহত লয় দিলোগে দি পেলাই আকৌ হে দাদাই তাৰ পৰা চিঞৰিছে যে কিবা এই জেং আন বুলি বগৰী।
আচ্ছা।
বগৰী তুলি আকৌ জেংটো কাটি পেলাই আ আকৌ গ'লোগে তাৰ পিছতে গৈ, গৈ, গৈ, গৈ আকৌ সি আলিবন্ন্দা জেগাত পালোগে। তাৰপিছত আকৌ সেই কঠীয়াটো তোলা জেগাত আকৌ গলাগৈ। আকৌ সি কটাৰীটো লৈ আহিলোগৈ।
কটাৰী তো লৈ আহিলি ইয়াত।
অ' কটাৰী তো লৈ সেইবিলাক আকৌ সেই কটাৰীটোৰ লগত কামটো নকৰিলো তাৰপাছত আকৌ সেই ঘঁ লগত আকৌ
বান্ধিছো, লেভিছো, বান্ধিছো লেবিছো, কৰি থাকোতে মানে আকৌ বিশ মিনিটমান গল।
বিশ মিনিট গুচি গ'ল অ।
অ তাৰপিছত মানে আকৌ সেই দাদাই মানে আহিলে আৰু তেতিয়ালৈকে সি আহি পেলাই আকৌ মানে সি মই বান্ধিলো তো তাৰ মানে আকৌ সি পানী পিয়াৰ লগাৰ কাৰণে আকৌ মানে সি তালৈ গ'লগে।
আচ্ছা, পানী খাবলৈ গুচি গ'ল ন?
উম, পানী খাব যোৱাৰ কাৰণে আকৌ তাক মই চিঞৰিলো যে, পানীতটো এক বটল মান আনিলে বোলে।
আচ্ছা, আচ্ছা।
সি আনি দিলে।
আনি দিলে অ।
উম' আনি আনি দি পেলাই মানে আকৌ খালো। পানীটো। অ' আহ অকমানে আনি লেপা সি কামত ষ্টাৰ্ট হৈ গল।
কামৰ ষ্টাৰ্ট হৈ গল আচ্ছা।
অ'কামটো কৰিলো। অ কামটো কৰা পিছত আকৌ হেৰি মানে আকৌ সেই কিবা কি কয় মই, মই মই ওপৰত উঠিব লাগে। মই ওপৰত উঠিলো উঠিলো, উঠিলো উঠি পেলাই মানে সেই নামিবলগীয়া হ'ল। কাৰণ মানে মই বেছি মই বেছি ৱেতটো ডাঙৰ মানে নহয় জানো।
অ' হয়, হয় হয় সেইটো বুজিছো। বাকী হেৰিয়ত এনেই গৰু, গৰু নে
সেই ট্ৰেক্টৰত।
টেকটৰ আচ্ছা, আচ্ছা।
অ' মানে আকৌ সেই নামি নামিব লাগে। তাৰপিছত অ তাৰপিছত মানে মই নামি দিলো নামি দিলোঁ তাৰ পাছত আকৌ সেই তাতে আকৌ ত সেই যত মানে মাটিটো অকন টান সিটো চাইডে অ সিটো চাইডে আকৌ গ'লো দাদা ট্ৰেক্টৰটো চৰাই পেলাই আনিলে তাৰপাছত সেই টান জেগাত আকৌ উঠিলোগে
অঁ অঁ
উঠাৰ পিছত মানে আকৌ সেই অ বহি উঠিলোঁ উঠিলোঁ উঠিলোঁ তাৰ পাছত কৈ মানে স কমল জোগাত পৰা কাৰণে আকৌ আলিৰ ওপৰত উঠি দিলোঁ। তাৰপিছত নালাগিলে আৰু মোক অ তাৰপিছত মানে সেই সেই ধৰাটো খতম হ'ল আৰু আকৌ সিটো ধৰা পালোগে নহয় সেইটোত ধোৱাৰ কাৰণে অ তাত তাত তাৰ উঠিবলগীয়া হল আহ তাত উ উঠিলো আকৌ তাতো মানে সেই এটা চাইডে কোমল এটা চাইডে টান তান মানে ফাৰ্ষ্টত টান কোমল নাচালা আৰু দুটাতে উঠিলো এটা চাইদ বহুত দ হৈ গ'ল এটা চাইদ বহুত ওখ হৈ গ'ল। তাৰ কাৰণে আকৌ মানে সেই টান জেগাত উ মানে উঠিব লগীয়া হ'ল সেইটো জোগাত মানিবলগীয়া হল। সেইকাৰণে অ সেইকাৰণে মানে মই নামি দিলো অ নামি দিয়ে ম কাৰণে আকৌ সেই টান জেগাত গ'লো আকৌ তাত মানে যেতিয়া ট্ৰেক্টৰটো প তাত আকৌ উঠিব লগীয়া হ'ল।
আকৌ উঠিব লগা অঁ
উঠিলো উঠাৰ পিছত অ শ'ল আৰু তাহত সেই মই ভাত খাই অহা নাই সিপিনে আৰু মানে ভৰিতটো কাটি থৈছে সেইটো কাৰণে অ সেইটো কাৰে সেইটোৰ কাৰণে ঘৰ গলোগে ঘৰলৈ যাওঁতে সেই লাঠি এটা লৈ গৈছো যাতে মানে নপৰক বুলি
অঁ
গৈ গৈ গৈ স গেটৰ ওচৰত পালেগে কিবা পথাৰলৈ অ পথাৰলৈ হেৰি যোৱা যোৱা কেইটা ওচৰত
অ পথাৰলৈ যোৱা কেইটাৰ পাছত অ
আহ তাত পালোগে আকৌ তাত পোৱাৰ পিছত মানে হ গেটটো খুলিলোঁ
গেটো খুুলীয়া
অ গেটটো খুলিলোঁ তাৰ পাছত অ গেটটো খোলাৰ পাছত। মানে এ আকৌ ৰছীৰত যি ৰছী আছিলে তাৰ লগত আকৌ বান্ধি দিলোঁ মানে, গেটটো বান্ধি দিলোঁ। গেটটো বান্ধি পাই আকৌ মানে সেই পকালিত গৈ তাত সেই যোৱাৰ পৰা আকৌ সেই ঘৰলৈ সোমালোগে আকৌ সেই ঘৰ গেটটো আকৌ বান্ধিলোগে খুলি খুলি থৈছিলে মানে সেই। বান্ধিলোগে বান্ধিলোগে বান্ধিপেলাই আকৌ মানে ঘৰত সোমালো। গা পা ধুলো, গা পা ধুলো। তাৰপিছত আকৌ অ তাৰপিছত আকৌ মানে সেই গাহৰি টো চালুগে পোৱালি কেইটা, অ যাতে যাতে মানে সেই ৰ'দত নমৰক বুলি।
ৰ'দত নমৰক অ
অ গাহৰিটো চালোঁ। চোৱাৰ পিছত আ আকৌ মানে হেই কিবা হ'ল আহ বান্ধি সি আকৌ দৰ্জাটো বন্ধ কৰিলো।
অ বন্ধ কৰিলি আচ্ছা
সেইটো বন্ধ কৰি মানে আকৌ সেই আহিলো গা পা ধুলো গা পা ধুই পেলাই মানে সেই ঘৰ ওপৰত উঠিলো। উঠি পেলাই মানে হেই ভাত চাত খালো
অঁ
ভাত খোৱাৰ পিছত আকৌ মানে সে এনেই বঢ়ি থাকিলো আৰু।
এনেই বহি থাকিলি আচ্ছা সেইটো কথা
ভাত খাই মানে বহি থাকিলো।
ভাত খাই বহি থাকিলি অ
ক মানে সেই উম পিকপ উ বচিল আকৌ মোবাইল চল
মোবাইল চালি অ
চোৱাৰ পিছো মানে দাদা আহিলেই, তেতিয়ালৈকে তেতিয়া আকৌ দাদা সেই কাৰণে আকৌ গেট টো খুলিলোগে টেক্টৰটো সোম অ ট্ৰেক্টৰটো সোমালগে। আকৌ মানে গেটটো বন্ধ কৰিলোগে। গামোচা দাদা দিলো। অ তাৰছত না তেতিয়ালৈকে মাহতে আহিলে। মাহতে অহাৰ কাৰণে চোৱা মানে সেই কেইট কৰিবলগীয়া হল দঘ পানী অকণ উঠাও নহয় পানী মানে সেই কাৰেণ্টটো গ'ল তেতিয়া মানে।
কাইন গ'ল অ
অ কাৰেণ্টো যোৱাৰ কাৰণে পানীতো মানে উঠাবলগীয়া হ'ল কিন্তু আকৌ যেতিয়া উ উঠাব গৈছিলো
উম তেতিয়া কাইন গুচি আহিলে বা
লাভ নকবি মানে ভাগ্য নকৰিবি মোৰ ভাগ্য মানে হেৰিটো অ হাই লেভেলৰ মানে আহ তাৰ পিছত আকৌ বিচনাত পৰিলো
বিছনা পইলি‌অ
তাৰ পিছত মানে সেৰি আকৌ চেন্তা গলোগে মূৰি লৈ আনিলো।
আচ্ছা
তাৰ ওছৰো পাছত কমগে
তাৰপিছতো পাছত কবি নি
আহ পাছত কমগে
অ'কে অ'কে কাটি দিছোঁ। ঐ হেল্ল'
আহ সেই এতিয়া কল কৰিবি কে
হেল্ল'
হেল্ল'
অ কি কি কি
এতিয়া কল কৰিবিগে সি অকন মানে এক মিনিটৰ পাছত মই এতিয়া সেইটো সামৰিলও মানে কাম কেইটা
অ অ তাকে আৰু মই পাঁচ মিনিট মানৰ পাছত গৈ আছো মোৰ কাম এটা আছে মানে, তই তই আহিল মেছেজ এটা কৰি দিবি মোলৈ অ অ অ অ ঠিক আছে উম উম